অঁ, হেল্ল'!
শুনা পাইছে ন?
অঁ অঁ পাইছোঁ।
আজি মানে চাৰ্ভাৰ পুৰা ডাউন যে সেইটো কাৰণে মই সুধি লৈছোঁ শুনা পাইছে নাই?
অঁ পাইছোঁ।
অ এইয়া এইয়া মানে ডিউটিৰ পৰা আহিলো ল'ৰাক টিউচনৰ পৰা লৈ আহিলো বৰষুণ দি দিলে ফচি গ'লো বহুত টাইম। তাপা আহি মানে আজি ঘৰত একো কাম কৰা হোৱা নাই। খালি গাটো ধুলোহি তাৰ পিছত আপোনাৰ ল'ৰাক কিবা এটা খাব দিলো তাৰ পাছতে মোৰ এই কিবা বিল এখন বনাব আছে অফিচৰে কিবা সেইখনৰ কাৰণে বহি- ছিলো তাৰ পাছতে মানে বুল অকণমান দেৰিকে বনাম তাৰ পিছত ল'ৰাকো পঢ়িব দিছো খাবলে দি তাৰ পিছত মই বোলো ফোন এটা আপুনি কৰিম বুলি ক'লে যে মই বোলো ফ্ৰী আছো কৰি লওঁ।
মইও এতিয়াহে ল'ৰা আহিলে ল'ৰাক খাবলৈ দিলোঁ ৰুট- টি বনাই দিলো দিমে সেতি তাৰপিছত আকৌ মই নিজেও অকণ চাহ বনাই খালোঁ, এত- এতিয়া আকৌ ভাতৰ যোগাৰ কৰিব লাগিব ভাত- তৰ যোগাৰ কৰো লাহে ধীৰে ভাত মানে আমাৰ দেৰিয়ে হয় বাৰু খোৱা-বোৱা এঘাৰত- টামান বাজিয়ে যায়।
বাৰটা এটা বাজে, পোৱালিয়ে আমাৰ লগত শুৱে আৰু
উম উম আমাৰ মানে কি ৰাতি অকৌ শুৱা দেৰিয়ে হয় দি মানে দিয়া ৰাতিপুৱা অকণ দেৰিকৈ উঠো আৰু। উম অ তোমাৰ আকৌ ডিউটিও যাব লাগে তোমাৰ ন ডিউটিও থাকে পোৱালিৰ স্কুল
পঠাব লাগে আগতে মানে সাতটা ত্ৰিশত পথাও এতিয়া মানে কি হয় যিখন আপোনাৰ দেল্লী পাল্লি পাব্লিক স্কুলৰ মানে যিখন গাড়ীত মই ল'ৰাক দিছো সেই গাড়ীখনৰ আপোনাৰ পাঁচ- তাৰিখৰ লৈকে আপোনাৰ দেল্লী পাব্লিক স্কুলখন বন্ধ আছিলে, আমাৰ ল'ৰাহঁত তৰ আপোনাৰ ওঠ সোতৰ তাৰিখৰ পৰা খুলিছে সেইকেইদিন মানে চাৰে সাতটাত পইচা দিছিলো সি সাতটা পঞ্চাশত আৰামত পাই যায়গে সেইটো হিচাপত। তাৰপিছত এতিয়া মানে সেইখন স্কুলো খুলিলে কাৰণ আমাৰ ল'ৰাক উঠাই পেলাই মানে বাকী খিনি পোৱালিক উঠাইগে বাকীখিনি পোৱালি আপোনাৰ ডেকাৰ গাঁৱৰ হয় সেইকাৰণে আমাৰ ল'ৰাক অকন জল্দি সেই কৰিব লাগে সাতটা বজাত পঠাই দিওঁ।
উম
ৰাতিপুৱা ধৰি লওক চাৰিটাত নহ'লে কাৰণ মই নিজেও ওলাই যাব লাগে ন।
উম
টিফিন বনাব লাগিব নিজৰ টিফিন বনাব লাগিব নিজে খাব লাগিব তাক খাবলে দিব লাগিব। এতিয়া হাজবেণ্ডৰ বাৰু হেদেক নাই হাজবেণ্ডে বাহিৰতেই খাই দিয়ে আৰু অলপ দিন নাইও তেওঁ বাৰু ঘৰত। অলপ কিবা কামত শ্বিলঙত গৈছে তাৰপাছতে নিজে গাত- ধোৱা, কাপোৰ ধোৱা, বাচন ধোৱা, তাৰ পিছত আপোনাৰ ঘৰ সৰা, ঘৰ মোচা এই মানে সমস্ত কাম বুলি ক'লেও বেয়া নহয়।
এ ঘৰৰ মানুহে মানুহৰ ঘৰৰ কাম বহুত মইতো ৰাতি- পুৱা উঠিব বা বুলি সেই কাম পাই চুট- টি নাই আকৌ আবেলি ল'ৰা চুইমিং কৰিবলৈ মানে চুইমিং শিকাই আৰু ছুইমিংত যাব লাগে সি মানে তাৰপা আহে এতিয়া আজি আহোতে অক আঠটা মানে বাজি গ'ল আণ্ডাৰ এই বৰষুণ বোলে টাউনত একে দবা পিটা বৰষুণ সি ৰখি আছিলে আৰু তাৰ পিছত এই মই তোমাক হেৰি কৰোতে তেতিয়া সি আহি পাইছেহি মানে।
অঁ সেই মই কোৱা নাই মই সেইখিনে ফুচি গ'লো তাৰপাছত মইয়ো আহি আছোঁ তেতিয়া। মানে এৰিছে আৰু বৰষুণটো টাউনৰ ফালে বৰষুণ দিছে কিন্তু আমাৰ মিছন চাৰিআলি চাইডে নাই দিয়া আপোনাৰ। নাই নাই কিন্তু এতিয়া বৰ্তমান আমাৰ এইফিনে চিপ চিপাই আছে বাৰু মই এতিয়া চা-
উম উম।
গাত মানে অলপ অলপ পৰি আছে গম পাইছোঁ।
এতিয়া কি খানা কি কৰিবা বনাবা?
নাও মইতো ভাতটোতো বনামেই বাৰু। তাছতে হাজবেণ্ড নাই যে মায়ে কৈছে ৰাজমাহ তৰকাৰী দিম। তাছত আমাৰ ননজনীয়ে আক চিক- কেন লৈ আহিছে ব্ৰলাৰ চিকনটো, তাছত মই আকৌ ব্ৰলাৰ চিকেন নাখাও। লৰাই ৰাজমা চিকেন দি খাব আৰু মানে ব মানে ব নাবলে এতিয়া মই লৰাক পঢ়াই কৰি মোৰ অলপ কাম আছে অফিচৰ। সেইখিনি কৰি মেলি মানে হেৰি নহবগে। সেইটো কাৰণে আপোনাৰ সি চিকেন দি খাই দিব ভাতটো বনাম গৰম গৰম বাৰু।
উম উম।
মই ৰাজমা দি পেলাই খাই দিম তা পা আজি অকন সোনকাল- শুব লাগিব নহ'লে ৰাতিপুৱা উঠাত মানে বিৰাট প্ৰব্লেম হয়। তথাপি বাজিব চাৰে এঘাৰটা, এ নিমিলেগে। নিমিলেগে মোক।
ময় সে সোনকালে বনাও বুলি ভাবো দেই তাছত বনাম বুলি ভাবিলে কি হ'ব এ বনাওঁতে বনাওঁতে যোগাৰ কৰি লওঁতে লওঁ- তে দেৰিয়ে হৈ যায়গৈ, শুতে কৰোতে কালিতো কেইটা বাজিছে এ চাৰে বাৰট- টা বাজিছে আৰু যিটো গৰম পৰিছে মানে শুবলৌ মানে খাৰি গাৰ ৰাতি গা পা ধুই আহিহে মই শুইছোহি মানে ভাত বনাই থাকোঁতে মানে গৰমত ঘামি যাওঁ ন।
উম উম।
ঘামি ঘা আকৌ ভাত পানী বনাই কৰি সিহঁতক খোৱাই মেলি তাৰপিছত গা ধো গা ধুই পেলাই আকৌ মই খাই বৈ হে শু আৰু বিছনাত উঠো তাৰমানে। অকলে দিগদাৰে মানে এতিয়া তোমাৰকৈ ৰাতিপুৱাটো স্কুল থাকে পোৱালি স্ক- পুল নিয়াত আৰু দিগদাৰ হয় চাগৈ।
এ মোৰ যে মই কৈছো নহয় নিজে ওলাই যাব লাগে দিনটোলৈ চ কাম ঘৰ সমস্ত কৰি যাব লাগিব না।
উম।
মেইন কথা হ'ল সেইটো গোটেই ঘৰখনক গোটেই জাছ খিনি মাৰি পেলাই আকৌ তেতিয়াহে পাছবেলা
মেইনলি মানুহ টোপনিটো ভালকৈ নহলে মানুহৰ বহুত গা বেয়া গে আৰু ৰ'দতো ফ্লি ৰিখিছা নাই কেৰাতোত কেনেকুৱা ওলাই ৰ'দটো।
টা বজাত উঠো তা পা ডিউটি যে গৈ পাওগে তেতিয়াও যেন তেন তাছত ৰাতিপুৱা মই সেইকাৰেপ পোৱাপক্ষত ভাত চাত নোখোৱাকেই যাওঁ যাতে টোপনিটো নাহওঁক। তাৰ পা যে দুপৰীয়া মই লাল ছো কৰি দিওঁ লাঞ্চ টাইমত।
উম।
তাৰ পাছত আপোনাৰ মই কৈছো ন ভাগৰে মই এচা হেঁচা মাৰি ধৰে, চকু নিজে নিজে টোপনি নিচিনা মানে চকু জাঁপ খাই যায় চকু মিলিব মন নাযায়।
ৰাতিপুৱা যে কিবা এটা খাই যাব লাগে কিয় জানা এই তেনেকুৱা খানা খাই নাখায় যে পিছত মানে বেমাৰ হৈ যায়গৈ। গেছ হৈ যায়গৈ নাখায় নাখায় মানে তেনেকৈ মানে আমাৰ এ- আমা মো আমাৰ বোৱাৰীজনী তেনেকে সেই ছোৱালীক স্কুলত থ'বলৈ গৈ যা যায় যে নাখায় দেৰি হৈ মানে খাবলৈ নহয় ন পোৱালিক খুৱাওতে মেলোতে উলিয়াওতে দেৰি হৈ যায়গৈ।
উম।
খাই নাখাই লাষ্টত তাই গেছৰ বেমাৰ হৈ গ'লগৈ তাৰপিছত গৰৈ ঘাই সেয়া হস্পিতেলত এডমিট হৈ গৈছিলে তাই তাৰপাছত এতিয়া যেনিবা দেৰি হ'লেও তাৰমানে কেইটামান খাইহে যায়। খাই কৰি যায় তাৰমানে নাখায় নাখায় এইটো গে মানে মানুহে কয় খালে গেছ হয় কিন্তু নে খালেও গেছ।
অ' সেইটোয়ে নাখালে গেছ হয় আচল কথা নাখা আৰু নাখাই নাখাই খাব নোৱাৰা হৈ গ'লোগে মানুহজনী মানে মেইন কথা হল আৰু কি হয় জানে ৰাতিপুৱা ল'ৰা মই মাৰ ভাত বা দালিতে আলু - চালু দিম - চিম বইল কৰি সেনেকে খানাটো দি দিওঁ। উচ আম কেতিয়াবা আৰু দালি ভাজি চব বনাই পেলাই আপোনাৰ খানা হেৰি কৰিবলে সময় নহয়গে। আৰু তাক দি মেলি আকৌ নিজলে এক্সট্ৰাকে বনাব মন নাযায়। প্ৰায় মাৰ ভাত বনাই দিওঁ তাক মানে মাৰ ভাত, ঘিচ বাটাৰ এনেকে দি পেলাই দি দিওঁ সি সেনেকে খাই গুচি যায় আৰু টিফিনটো খাই দিও আকৌ মানে মোৰ কাৰণে অকলে চিংগুল বনাব মন নাযায়গে আ
অ সেইটো হয় বাৰু উম উম।
কেতিয়াবা একে পৰহি দিনাটো অ পৰহি নহয় চৰি কালি মই লাঞ্চ ও নিছো লাঞ্চ নিও নাখালোগে তাৰমানে অফিচতে মানে কি হ'ল কফি খাই দিলো, কফি আৰু আপোনাৰ পি ঠাই পিঠাটো, মালপুৰা পিঠা যে কিনিব পাইতো সেইটো কিনি আ লো সেইয়া দি পে কফি খাই দিলো, কফি খাই পেলাই মেগি খাই দিলো তাৰপৰাতো লাঞ্চ লাঞ্চ হিচাপেও হেৰি হৈ থাকিলে তাতে ৰাতিপুৱা গৰম - গৰম বনাই নিছিলো তাৰ পিছত দালি, ভাত সেনেকে গৰমে গৰমে মানে ঢাকোনখন যে মাৰি দিলো কেনেকুৱা গৰম কালি? তাৰ পিছত কি হ'ল বস্তুটো ফেন হৈ গ'ল গে ঘৰত আহা পাছত গুনাই গ'লগে, পেলাই দিলো আৰু জিৰা চা জিৰা ৰাইচৰ চাউল তাৰ পিছত আপোনাৰ দালিখিনি একদম আমাৰ যিটো এক নম্বৰ দালিম আম সেইবিলাক হেৰি আনো মানে ভাল বস্তু আনো বেয়া লাগে মানে এজনী মানুহৰ বস্তু যদি নষ্ট হৈ যায়। সেইকাৰণে ডিমকেইটা আক ৰিটাৰ্ণ লৈ আহিলো, ডিমকেইটা খালোহি বাৰু ডিমকেইটা নাই গুন্ধোৱা।
স্কুল এতিয়া স্কুলৰ ল'ৰাৰ পৰীক্ষা হু হুই শেষ হোৱা নাই জানো?
নাই নাই সিহঁতৰ পৰীক্ষা নহয় সেহঁতৰ ষ্টাৰ্ট আছে সেই স্কুল হেৰীয়ে হেৰিয়ত পঢ়ে যে কে বিত পঢ়ে যে। গৰম বন্ধ নিদিয়েতো সিহঁতৰ এতিয়া হৈ গ'ল
অ।
এতিয়া পৰীক্ষা হিচাপে সিহঁত ক্লাছতে হৈ থাকে, মইও ঠিক আইডিয়া পোৱা নাই মানে স্কুলখনৰ বিষয় লৈ ফাৰ্ষ্ট টাইম দিছো ন আৰ্মি স্কুল যে, অ' সেইটো বস্তু অ' সেইটোৱে মোৰ বস্তু মানে আ ডিয়া কৰিব পৰা নাই সেহতৰ একজামবিলাক কেনেকে হব? হেৰিবিলাক কেনেকে হ'ব তেনে কুৱা ধৰণৰ হৈ আছে অলপ, প্ৰেক্টিকেল কিছুমান দি থাকে সেইখিনি কৰি গৈ আছে।
এতিয়া ভাত মানে কোন শাহু বুঢ়ী বনাব?
নাই ভাতটো আমাৰ মাহতে মানে সনাতন ধৰ্ম। তাৰ মানে হেৰি যে মাছ - মাং স মচুৰ দালি, ৰচুন, পিয়াজ এইবিলাক নাখায় সেইকাৰণে মাহতে বনাই খায়। যদি আমাৰ যেতিয়া চিক আমাৰতো হাজবেণ্ড থাকিলে মাছ - মাংস থাকেই তেতিয়া মানে পাপাই আমাৰ ফালে খাই বা এনেকে দি দিওঁ। আৰু নন্দজনীও আনিলেওে আমাক দিয়ে, মা আমাৰ নন্দজনীও বেলেগ আমিও বেলেগ সেই খানাত ত আমাৰ মানে মাহতৰো বেলেগ কিন্তু সেই চবৰে হেৰি হৈ থাকে যে সেইকাৰণে হেৰি নহয় যে আৰু। মায়েটো বনাবই, মায়েটো ৰাজমাহটো দিব মোক আৰু ননন্দনিয়ে দিব ছিক কেনটো, মোৰ সুধা ভাতটো বনালেই হ'ব।
উম হৈ যাব দুটা মানুহ আও
অ' সেইটোয়ে মই মানে কি এলাহ লাগে মোৰ হাজবেণ্ড থাক কিলে আপুনি মই কৈছো নহয় দালি চব্জি যেইখন মই শাক বনাও সেইখনেই মই খাই মানে বনাই দিওঁ কিন্তু মানে মাছ মাংস থাকিলেও দালি চব্জি চাতনি চালাদ চব বনাও কিন্তু মই অকলে হয়লে মোৰ মন নাযায়
অ' সেইটোৱে হয় মোৰে একে মই কিন্তু অকলে অকলে থাকিলে মোৰো মানে খাবলৈ মন নাযায় মানে বনাবলৈ মানে এলাহ লাগে সেটো এতিয়া ইতৰ কাৰণে বনাবই লাগে ন লৰা কাৰণে বনাব লাগে মানুহটোৰ কাৰণে বনাব লাগে, অক এনেই অকলে থাকিলে মই নব নাও মানে কি জিক
উম অ মোৰ মানে কি হয় মাছ মাংস থাকে হয় কেতিয়াবা আলু পিটিক দিও ভাত খাই পাইছো মই মানে এনে কোৱা থাকেই মানে মোক খাব মন নাযায় কিন্তু হাজবেণ্ড থাকিলে ধৰি লওক অ মই সেনেকেহে মানে গোন্ধটো পাই যাওঁ যে মই
মোৰ খালি আচাৰ আচাৰ অকণ হ'লে ব্ৰইলাৰটোতো মই সদায় খাবলৈ মই বেয়াই পাওঁ
সদায় নহয় মই একেবাৰে নাখাও মই একেবাৰেই নাখাও
মানে যদি ছাগলীটো অকমান যদি খাবলৈ ভাল পাওঁ ব্ৰইলাৰটো মানে সদায় মই আৰু লৰায়ো ভাল নাপায় মানে সদায় মতলব ব্ৰইলাৰ টো খাই পছন্দ নকৰে সি মাছটো তেনেকৈ ওম টেছ নাই টো আৰু ৰাতিপুৱাতে চাবা চোন কেনেকুৱা এটা হেৰি যায় অ
মানে ধৰি লওক মছলা টেষ্টটো বা ছিগ কেনৰ হেৰিটো কিন্তু মই একেবাৰে ভাল নাপাওঁ লাগিলে মই লোকেল মুৰ্গী জোল অকণে খাম আৰু আগতে ধৰি লওক আমাৰ হেৰিটো ছাগলী মাংসটো বেছি খোৱা হৈছিলে কিন্তু এতিয়া কি হ'ল মোৰ হাজবেণ্ডৰ প্ৰেছাৰে পালে প্ৰেছাৰে পোৱাৰ পৰা মানে সেই পথাটো পোন্ধৰ দিনত এদিন আনেই সেনেকুৱা মই কিন্তু ছাগলী মাংসটো ভাল পাওঁ
দে আমাৰ পাঠাৰ মানুহটোৱে মানে হেৰি আছে যে এই মানে প্ৰেছাৰ আছে যে পঠায় খাওঁ মানে আমিও
আমাৰ হাজবেণ্ডজন নতুনকে পাইছে খুব খা খোৱাত বিৰাট ভাল মই কৈছো নহয়
আমাৰ মানুহজনেও মানে মা ব্ৰইলাৰটো কিন্তু নেখায় আমাৰ মানুহটোৱে একদম জোল কণহে খাব কিন্তু মাংসটো নাখায়
অ
ব্ৰইলাৰ খালে মই লৰাই খাওঁ আৰু বাপেকে নাখায়েই
উম
তাৰমানে খাবলৈ মানে হেৰি কি কৰে মানে কি জোল কন খায় এই ছাগলীটো খাই আৰু ইমান মানে খাবলৈ ভাল নাপায় ছাগলীতো মানে জোলকণেই খাব মাং স মানে ইমান খাম মানে খাম না প্ৰেচাৰ আছে যে ভয় কৰে অকণ
উম নহয় ময়ো বনাও যদিও খুব বেছি এপিছ মাংস খাওঁ নহ'লে কেতিয়াবা জোলকণে দি ভাত খাই থৈ দিওঁ
উম আৰু ব্ৰইলাৰটো চাবাচোন ৰাতিপুৱালৈ কেনেকুৱা এটা বিজল এটা উঠি যায়
এই মই নাবনাৱে মোৰ ঘৰত আমাৰ হাজবেণ্ডো নাখায় নানে কিন্তু ননন্দজনী মানে কি হয় উম অ আমাৰ ননন্দজনী কি হয় তাই মানে অকলে থাকে অকলে মানে ছোৱালীজনীও আছে ছোৱালীজনীও মাছ মাংস নাপায় নাখায় মানে আমাৰ মাৰ নিচিনা মানে একেইটাই মাছ মাংস নাখায় সেইকাৰণে তাই অকলেনো কি লোকেল মুৰ্গী লৈ আহিব বা
উম উম
অহ সেইকাৰণে তাই ব্ৰইলাৰ অকমান লৈ আহে এপোৱা মান হৈ যায় বা পাপাই আৰু ধৰি লওক তাই আৰু আমাৰ খাই দিয়ে তিনিটা মানুহে সেইকাৰণে মই ব্ৰইলাৰটো মোৰ ঘৰত আনিবই নিদো আমাৰজনে কেতিয়াবা মন কৰে ফ্ৰাই চাই খাবলে কিন্তু মই বোলো নবনাও মই নাখাওঁ
ময়ো আজি সেই বজাৰৰ পৰা মাছ অকণ আনিলোঁ মাছে ভূলে বনালোঁ তেনেকে খালো মাছ মানে মাছক খাবলৈ মই ভাল পাওঁ কিন্তু এই মাংস চাংস ইমান গৰমত খাবলে মন নাযায় ইমান মানে হেৰিটো নালাগে খোৱাদটো নালাগে আৰু মানে মাছকণ খাওঁ আৰু এনে মাংস এনেকুৱা নাখাওঁ মাছ এই ডাঙৰ মাছ অকণ আনিলোঁ সেইকণ দি বনালোঁ ভূলে মাছে বনালোঁ
উম আমাৰ আকৌ জোনাকণ আমাৰ হাজবেণ্ড মানে খোৱাত ইমান ভাল আমাৰ ধৰি লোৱা ল'ৰা আৰু মই আৰু হাজবেণ্ড হয়নে মইতো মাংস ইমান নাখাওঁ আৰু লৰাইনো কিমান খিনি মাংস খাব ছাগলী মাংস আনিলে বা যি মাছেই আনিলে একদম ডাঙৰ ডাঙৰ মাছটো উঠাই লৈ আহিব যদি বজাৰত কোনোবাই কৈওঁ। আপুনি আধা লওঁক, মইও আধা লওঁ এনেকে মিলাই লৈ যাওঁ। গোটা মাছটো হ'লে গোটাকে বিক্ৰি দিয়ে ন। খোৱা নে এনেও ধৰি লওঁক কোনোবা লগতে ৰখি থকা তেওঁ লবলৈ মন আছে। অহ', কাটি দিবলৈ মন কৰে কাটি দিলে কি হয়। মাথা মানে কি কিবা এটা হয় দামটো বেছি পৰে অকমান বহু তাই দিলে অকণমান দামটো ধৰি লওঁক কম পৰে সেনেকুৱা কিন্তু ধৰি লওঁক ভাল মাছ পালে যেনিবা। যদি আপুনি ধৰি লওঁক লগ ওচৰতে ৰখি আছে। আপোনাও ল'বলৈ মন আছে। আপুনিও লওঁক মোলে। মইও লম মিলাই। আমি সেনেকে হ'লে ভালহে পাম ন। সেই ভাল মাছটোৱে পাম। অহ দামটোও কমি যাব দুজনে মিলাই লৈ ললো পইচাটোও কমিব কাৰণ আমাৰ খোৱা মানুহেই নাই। কিন্তু আমাৰ জনৰ সেইটো নহয়। তুমি কি লোৱা আমি নাজানো। মোক মুঠতে সেইটো লাগিব মোক গোটেইটো লৈ আহিম। লাগিলে পেলাই দিব ঘৰত আহি। এনেকুৱা কাৰণ মই মায়ে আমাৰ একেবাৰে নাখায়। নহলে ভাগিন জনীয়ে নাখায় নল জনীয়ে মাছ খায়। এপিচ খাব বা কেপিচ তায়ো ইমান খোৱাত চক নাই। এপিচ হ'লে খাই। পাপাই খায় আৰু মইতো মাছ মাংস থাকিলে ইমান ন হয় লৰাই খাই। আৰু এক দেৰ কেজি দুই কেজি মাছ আনা কি দৰকাৰ কওঁকচোন। আৰু মই আৰু মই একবাৰ খোৱা পিছত খাব নোৱাৰো। অহ পেলাই দিয়ে সেইখিনি সেনেকুৱা কৰে।